অ- শুনিছ?
অ- শুনিছো ক-
কি কৰি আছিলি নো?
এ- এনেই আছিলো দে। ভাত-পানী খাই আহিলো। বিচনাখন জোকাৰি আছিলো। ক-
অ- তই ঘৰলে গলি নেকি আকৌ?
অ- ঘৰলৈ আহিলো আজি।
অ-
এয়া ভাতিবেলা সময়তে। এখেতেও ক'লে আৰু যে ইমান দিন বুলিবা ঘৰত যোৱা নাই। ব'লা বুলি ক'লে আৰু। এইবো মা-দেউতাও কৈ আছিলে তাকে আহো বোলো ৰ'হ এপাক।
অ' ভাল নহয় মা-দেউতাৰ?
অ' ভাল দে।
এই হেৰি দেউতা আৰু চোন কিবা বেমাৰ হৈ আছিলে বোলে
অ এই চুগাৰ। প্ৰেচাৰ।
অ এইবিলাক বুঢ়া বয়সত হয়য়ে আৰু দে।
উম। ই আমাৰ দেউতা ইমানো বুঢ়া নহয় দেই।
উম।
হ
মানুহটো মই ভালকে হেৰি মোৰ মনত নাই, মানে মোক মুখ খন
দেই মানুহজনৰ সেয়া চুগাৰ-প্ৰেছাৰ দুয়োটা একেলগে আছে এতিয়া প্ৰেচাৰ টো ল' কাৰণে এতিয়া যি যি খাব লাগে এতিয়া চুগাৰৰ কাৰণে খাবও নোৱাৰে চৌগৰৰ কাৰণে এতিয়া খোজ কাঢ়িব লাগে কিন্তু প্ৰেছাৰটো ল'ৰ কাৰণে খোজ কাঢ়িলে মাথা ঘূৰাই
অ
সেয়াই আৰু ঔখত পাতি খাই কৰি আছে কাৰণে শিনাই শুকাই গৈছে বেচিৰা
উম উম উম বুজিছো বেছি ঔষধ পাতি খাইে থাকিলে এইবিলাক হয়ে এই আমাৰ দেউতাৰো আছে অ ভালেই বাৰু আমাৰ দেউতাৰো মানে আছে ডায়েবেটিছ টো
অ চুগাৰ আছে ন
উম
আজিকালি চবৰে থাকেও অলপ অলপ পৰিমানত চাগে আমাৰ দেখালে আমাৰো হব
উম হয়
উম খুৰীৰো আছে নেকি আকৌ
নাই নাই মাৰ নাই দ
উম আমাৰ যেনিবা মা দেউতা দুইজনৰে আছে
উম এইবিলাক বিয়পা বেমাৰ হে প্ৰানে মানে হেৰি কৰিব লাগা আমিও মানে এতিয়াৰ পৰা মানে নিজৰ অকমান এ লে ৰাখ ৰাখি পেলাই মিঠাই চিঠাই খোৱাটো অকণ কমাব লাগে উম হয় দেউতা মানে মখ নাবাচে অ সেই আমাৰ দেউতা নে্স খা মানে নাবাচ চম াতে হোটেলৰ চোটেলে গ হেৰি অ হোটেলৰ চোটেললে মানে গৈয়ে থাকে ন সেই তাত মানে জো আমি খশিৰা দিয়ে খাবলৈ কাৰণে একদম নালাগে বুলি নক হয়
এ চবেই এতিয়া খাই থকাৰ মাজত তেখেতে অকলে নালাগে বুলি কবলৈ বেয়াও পাই চাগে
হয় তথাপিও নিজৰ বেমাৰটো নিজৰহে বেলেগেতো ভালক নিদিয়ে হয়
সেইটোয়ে আমাৰ দেউতা যেনিবা কতো নাখায় দেই আমাৰ মায়ে একাপ হলেও যদি মিঠা চাহ খায় দেউতাইতো তাকো নাখায় মাক গালিহে দিয়ে তুমি কিয় মিঠা চাহ একাপ হলেও খাইছা বুলি
অহ
সেয়া
এ দেউতা ঘৰত আহিলেও চেনি দিয়া চাহে বনাব দিয়ে মোৰ বৰ খং উঠে মানে মিঠাই বনোৱাৰা হৈ গ'ল মোৰ মই ইমান এইবিলাক বিষয়ে নেজানো দেই দেউতাক সুধিলেহে গম পাম মই নতুনকে
অ
আছে বুলি জানো তথাপিও তথাপিও এতিয়া মানে অকমান জোখত আহিছে থাকে আগতকে
অ হওক দে দুশৰ ভিতৰত থাকিলে যিমানে নহওক আছে বুলি গম পায় যদিও মানে অকমান কম বুলিয়ে কব পাৰি কিন্তু আমাৰ দেউতাৰটো শহুৰ দেউতাৰ তিনিশ চাৰিশ এবাৰ পাঁচশ হৈছিল বোলে বিয়াৰ আগত
উম তোমাৰ দেউতাৰ তিনিশ মানে চাৰে তিনিশৰ তলত আছে চাগে দেই মই জানা
অ এ তে এইবোৰ বেমাৰ কি আৰু নো মোক বাচি থাকিনো কি কৰিবি খোৱা দিন খাবই দে কিনো আৰু দাঁত কেইটা নাইকিয়া হোৱাৰ পাছত চোন খাবই নোৱাৰি হব
সেইটোয়ে এই এলিমেন্ট বুলি কোৱা কোম্পনী এটা আছে তাত মানে পায় মেডিচিন কিছুমান এইবিলাক ভাল এ সেইবিলাক খোৱা পিছত মানে অকমান কমিছে যেনিবা।
অ মোক দিবিচোন নহ'লে লিংক থাকিলে।
অ মই দি দিম মই দি দিম দে উম উম মই দি দিম দে তই আছে মানে মই বিচাৰি বিচাৰি থৈ দিছো মানে আক শেষ হলে অৰ্ডাৰ দিবলৈ কাৰণে ক এই মানুহ এটা আহে মানে আমাৰ ঘৰলে কোম্পানীত কাম কৰে। তাৰপিছত কিবা একাউণ্ট এটা খুলি দিছে। মানে সেইবিলাক একাউন্টত অৰ্ডাৰ দি নিজৰ একাউণ্টৰ পৰা অৰ্ডাৰ দিলে মানে অকমান ডিচকাউণ্ট পোৱা যায়।
অ ফাৰ্মাচীত যিহে দাম আৰু
অহ
ফাৰ্মাছিত যিহে দাম মোবাইলত দিলে অকণমান ডিছকাউণ্ট পোৱা যায় ভালেই কৰিছ।
উম
মোক দিবিচোন বাৰু লিংকটো ময়ো চাম।
অ মই দি দিম দে চাই লবি।
উম। বাকী এতিয়া কি কৰি আছ?
বাকী মানে এনেই ভাত পানী খাই পেলাই অকণ বোলো এনেই মানুহে ভাল মানুহে খোজকাঢ়ে যেনিবা কিন্তু আমি ইমান ভাল নহয় যিহেতু বহি আছো আৰু।
অ কি কৰিবি আৰু এতিয়া এনেকে শোজ চোজ কাঢ়িবলৈ কাৰণে ৰাতি বিয়লি ভয় লাগে এতিয়া বাৰিষা কাল সাপ চাপ ঘূৰি ফুৰিব উম এতিয়াতো খেতি কৰা সময়ো আহিছে সাপ ওলাবই এতিয়া।
চাপ ওলাবই, সেইদিনাখন ভণ্টিয়ে দেখিলে সাপ এটা। পিছফালে আমাৰ। কিবা হালধীয়া আৰু কুলা ৰঙৰ মানে আছিলে মিক্স আৰু।
হালধীয়া কোলা কি ঘৰ ঘৰ ঘৰ ঘৰকে আছিল নেকি? ৰিংৰিংকে উম। সেইটো তেনেহলে একে আচলটোৱে দেখিছে।
হ'লনেকি?
গঁৱলা সাপ বুলি যে কয়।
অহ
মানে এটা এটা ঘাট যদি হালধীয়া এটা ঘাট কোলা আকৌ হালধীয়া আকৌ কলা।
মানে সেইটো ৰিং ৰিং ৰিং এই মানে। কিবা অকমান ভালকে। মই মানে ইমান ওচৰ পৰা নাই দেখা তাইহে ওচৰৰ পৰা দেখিছে। কিন্তু হালধিয় আছে। মই দেখিছো আৰু সেইটো বস্তু।
অ ডাঙৰ নে নে সৰু।
ডাঙৰেই।
তেনেহলে সেইটো গঁলা সাপ গঁলা সাপৰ বোলে মুখ দুখন এখন এই যে গাখীৰ খাই গৰুৰ।
অ।
আচল মুখনেদি বোলে গৰু বোলে গাখীৰ এনেকে মানে গৰুক বোলে পুৰা ফেন মেলি ফেন নে কি বুলি কয় যে। মানে পুৰা। খন ফুলাই পেলাই চাই থাকে এ তাৰপাছত ইখন মুখেদি সিহঁতৰ মানে নেগুৰ ডালতে মুখ এখন আছে। সেইখন মুখে দি বোলে খাই বোলে কাক। কি খাই?
সেই মানে সেই গৰুক ভয় খুৱাই মানে, খাই থাকে সি। অ
সেইকাৰণে সেইডালৰ নাম গৰলা সাঁপ। ইংৰাজীত কিবা এটা আছিলে পাহৰিছো। সেইডাল বহুত বিষাক্ত সেইডাল সাপ বেছি অ সেইডাল সাপ বেছিলেও বোলে। কোটি টকা পাই। আৰু হেইডাল সাপে শুটিয়ালে এক। এক মিনিট মানতে বোলে মৃত্যু হয় হেই। ইমান বিষাক্ত। লগতে মানে শৰীৰত
তাই সেইদিনাখন তাই ওচৰতে গৈছে, ভাগ্য ভাল তাই।
হে জংঘলত আজিকালি থাকেই এইবিলাক। ঈশ্বৰৰ কৃপাত যেনিবা মই। এতিয়ালৈকে দেখা নাই।
উম হয় দে ফেনাইল চেনাইল আনি পেলাই ছটিয়াব লাগিব নহ'লে ওচৰত আও। তই, ভাল কলি নহ'লে ভাবিছিলো কিবা মানে ইমান বিষাক নহয় চাগে সেনেকে ভাবিছিলো। উম উম
কওঁতেই গাটোৰ নোম থিয়ৰি আহিছে গাৰ।
তেতিয়া মোক শুনি পেলাইহে গা নোম হিঞৰিছে।
উম মোৰ বৰ ভয় লাগে সাপলে। এবাৰ সৰু থাকোতে বাথৰুমত আছিলো, অ এবাৰ সৰু থাকোতে মই বাথৰুমত আছিলো নহয়। তেতিয়া মই। একে সৰু একে ফাইভ মানত পঢ়িছোহে। তেতিয়া আৰু। সাপ এডালতো এনেকে বা মই ভৰি হাত ধুইছিলো। দুপৰীয়া সময়ত। খেলি কৰি আহি ভাত পানী খাই কৰি। তাৰপিছত? আৰু সাপডাল এনেকে আহিছে। মই প্ৰথমতে চাওঁতে জেঠি নিচিনা পালো মানে কুটুক, কাটাক কৰিছে।
উম।
জেঠি বুলি ভাবিলো তাৰ পিছতো লাহে, লাহে আহি আছে। আহি আছে, মই মাক চিঞৰো ওলাই যাবলৈও ভয় লাগিছে, দৰ্জাখনৰ ওচৰতে আমাৰ এজাজ ফেনখন।
উম।
ভয়ো লাগিছে কি কৰো, কৰো ন তেতিয়া বহুত তাৰ পাছত ভাগ্য কিয় মই দৰ্জাখন খোলা ৰাখিছিলোঁ। তাৰপিছত আও দৰ দৰ্জাখন খোলা দেখি মাহঁতে মানে ৰুমত সোমাই দেখা পাইছে, বাথৰুমৰ ভিতৰত। খোলা হৈ আছিল যিহেতু দৰ্জাখন। একে সাপডাল মানে আ আহিলেই মানে নামি, একে ইমান ভয় লাগিছে মোৰ। তাৰ পাছত,
ক'ৰপা সোমালেহি সেইটো?
সেই এডজাষ্ট ফেনৰ কাষত মানে ফুটা এটা আছিলে।
উম, উম।
মাজতে মানে কেইবাদিনো মানে ওপৰত মানে এনেকা আমাৰ চাট খনৰ ওপৰত পাৰহ বাহা আছিলে, পাৰহ বাহাত পাৰ চোৱা নাছিলো নিগনি বাহা হ'ল। বহুত কেইদিন মানে দেখ ছো নিগনি সোপা মৰি-মৰি তলত পৰে। মানে কোনো ভাবা না ছিলো আৰু। তাৰ পিছত সি মানে বুলি বা কি ফুটা বুলি চাবলে আহোতে তাৰ বাথৰুমত সোমাই পালে। সি তাৰপাছ তাত আমাৰ যে বেচিনটো পাক বাথৰুমৰ সেইটোতে সি একে মেৰিয়াই-মেৰিয়াই, ঘূৰি-ঘূৰি ওপৰলৈ উঠিছে আৰু। সিত ফানে চুকটোত যাওঁতে, মই যেনিবা তালে বাল্টিংটো খালী হৈ আছিল বাল্টিং টোকে এনেকে ভৰি চোচৰাই তাৰ ফালে দলিয়াই মই ওলাই আহিলো এক। একেবাৰে সি বোলে মাহঁতে দেখিছে। মোক একে সুত মাৰিবলৈ বোলে মানে বাল্টংটো দি দিলো যে সিও ভয় খাই গ'ল।
অ'।
সি মোক খুত মাৰিবলৈ বোলে মুখখন মেলি একেবাৰে আহিছিল বোলে মায়ে দৰ্জাখন মাৰি দিলে।
উম।
তেতিয় পৰা মানে কয় যে মানুহে সাপ দেখিলে কেছুলৈ ভয় বুলি। সেয়া মোক কেঁচু দেখিলেও ভয় লাগ
উম।
সন্দি সাপ যে সন্দি সাপ, কেঁচু সাপ।
উ উম, তই কেনেকে যে দিলি নহয়। মই তাতে হোৱা হয়, একদম পাঁচান চিঞৰে মাৰিলো হয়। মোৰ আৰু মই ইমান।
চিঞৰি।
মই একো বৈ অঁ সেইখিনিত মই তাকে। চাই থাকোঁতেই যাব।
মই বহুত সময় চাই ৰখিয়ে আছো তাৰ পাছতহে যেতিয়া সি সোমাই সোমাই আহি আধাতকে বেছি সোমাই আহিলে, জিভাঁ খন যেতিয়া উলিয়াই। দিচে তেতিয়াহে মই মানে, মানে মই চেন্স লেছ হৈ গৈছিলো। তাৰ পাছত সি জিভাখন। যিমান লৰাছে টিমান দেখ। দে সিহে মই যেতিয়া গাত তত আহি মাহঁতক চিঞৰোতে আহিছে।
উম।
দিনাখনে নহলে মোৰ জীৱন যায়।
উম।
মোৰ সেইকাৰণে। আমাৰ মায়ে কিন্তু সাপলে ভয় নাখায়। মানে ভয় খাই, অ মোৰো ভয় লাগে। ভয় খাই কিন্তু ভয় খাই যদিও মানে এবাৰ আমাৰ হাঁহ খাইছিলে সাপ এজনীয়ে, একে পিছদিনাখনো দুপৰীয়া ভাটিবেলা, সময়ত একে মায়ে দেখা পায় কোৰেদি তিনি কুু তিনি কাপ। কৰি থৈ দিছে।
উম।
মই তেতিয়া ৰাতিপুৱা মানে দুপৰীয়া এনেকে টোপনি সাৰ পাই পেলাই উঠি চাইছোঁ গে সৰু তেতিয়া। তেতিয়া আৰু সৰু মানে চাইছোঁ গে একে সাপডালে। কে এখন আমাৰ এতিয়া আমি শকত শকত মানুহ ন। আমাৰ এতিয়া হাত কি। কন সমান। সমান মানে ইমান সকত।
ইমান শকত সাপডাল ৰাম।
সাত একে তিনি টুকুৰ কৰি থৈ দিছে মই দেখি। সিয়ে ভয় লাগিছে।
উম।
অ হাঁহ খাইছে কম কথা নেকি।
উম বা এটা হাঁহ খাই দিছ। সিহঁতে।
নহয় খাই আকৌ গিলিব নোৱাৰে কাৰণে আকৌ উলিয়াই উলিয়াই দিয়ে। এবাৰ আকৌ গ অ এবাৰ আকৌ গঁৰালত সোমাইছিল। গঁৰালত সোমোৱাৰ পিছত এদিন হাঁহ। খালে। হা পাস্তা হা সেনেকে গেলি। গিলি উলিয়াই উলিয়াই পেলাই। হাঁহকেইটা মৰি গ'ল তাৰ পিছত। আৰু খ'ব মায় হ উমনি যা ক কী ধৰিছিল উমনি যি। সেইজনী হাঁহকোুটিয়াবলৈ গৈছে। মাহাহঁতে শব্দ শুনি গল তেতিয়া সাতজনী পলালে মায়ে ভাবিছে পিছদিনাখন আকৌ আহিব বুলি। সন্দেহ কৰি জালনী এখন। থৈ দিলে। নেট এডোখৰা মুচৰি এডোখৰা সেয়াটোতো। পিছদিনাখন হৈ হৈ লাগি ধৰিছে তাতে।
উম উম বুজিছো।
সি মানে পিছদিনাখন আকৌ আহিছিল খাবলৈ কাৰণে। সেই মাৰি পেলালে সেয়াতে বিষাক্ত।
দে হ'ব দে নহ'লে মই ই আৰু মা মাতি আছে মই গৈ আহোম চকৈ মাকৈটো উম উম দে হ'ব দে।